কি কৰিছে শুনিছো, আহ।
অ, মই আপোনাৰ অ, হেৰি এই, বাই সিহঁত মান বোলো খোজকাঢ়ি আছিলো, উম।
কি কৰিছা বুলি কলে, মই এতিয়া শুনিছো, অতনি শুনা নাছিলো কওকচোন।
অ', অ', এই খোজকাঢ়ি আছিলো আপোনাৰ
অ', অ', অ'। আচ্ছা, আচ্ছা তাকে গৰম কেনিবা পৰিছে?
গৰমতটো আপোনাৰ নকবা আৰু একদম থাকিব পৰা নাই ভিতৰত বাঢাহিৰিলে আহিছো, সেইটো কাৰণে। আৰু মানে অকমান পাছতে বোলো সাতটা বজাত বাতৰিটো চাম বুলি ভাবিছো।
অ', অ', বাতৰি চাই নেকি পুৰা।
বাতৰি গৈছে। চোৱা হয় দেই মানে অ, বেছি নাচালো মানে সাতটা বজাত বহো মানে বহো আৰু অলপ।
উম, তাকে চব গোটেই চব জেগাৰে খবৰ বিলাক পাই যায় আৰু।
হয়, হয়, হয়, সেইটো হয়।
উম, তাৰপিছত হেৰি মই বাতৰি চাও বাৰু ইমান। ইমানকে মই মানে নি অসমীয়া নিউজ চেনেল বিলাকৰ বাতৰিবলাক ইমানকে নাচাওঁ আজিকালি।
মানে মই বেয়া পাওঁ, মানে চি ডি অদৰকাৰী নিউজ বিলাক দি দিয়ে যে সেইটো কাৰণে। তাতকে মই বেছি বেলেগ প্ৰিফাৰ কৰো বেলেগ চেনেল চোৱাটো ইনফ্লুৱেঞ্জাৰ বিলাক যে। থাকে, ইনাগ্ৰ, ইষ্টাগ্ৰাম এইবিলাকত থকা বিলাক বা ইউটিউব চেনেলত। চ, তেনেকে নে, আপুনি কেনেকুৱা ধৰণৰ বাতৰি চাই বেছিকে কওকচোন।
উ। বাতৰি যদি কয়, বেছিকে মানে এনেকুৱাবোৰ চাওঁ মানে যোনবিলাক চৰকাৰৰ ৰিলেটেড বস্তুবোৰ। কিছুমান থাকে যে কিবা এটা অহা, মেলা কৰা বা এনেকা আৰু কিবা যদি চাকৰি তাকৰি লোৱা কিবা যদি নিউজ থাকে বা এনেকুৱাবোৰ মানে বেছি মানে চোৱাটো বা ভ ভাল মানে বিচাৰো মানে কিন্তু কিবাহে দিয়েচোন আজিকালি বাতৰিবোৰ।
তাকে এ আমাৰ একচোৱেলি সেইটো কাৰণে মানে দিয়া মানে চব নিউজতে বেয়া নিদিয়া কিন্তু এই আমাৰ অসমৰ নিউজ চেনেল বিলাকত কিবা কিবি দিয়ে আজিকালি চাবলৈ গলে এ যোনবিলাক আমি চাৰো যোনবিলাক জানিব লাগে বাতৰি মানে কি বাৰু অৰিজিনেলি নিউজ এটা চাবলৈ সব মানুহে আৰু গোটেই অসমৰ মানুহে ৰখি থাকে হাত তোৰ জালকে হয় নাই অৰিজিনেল নিউজ চাম বুলি কোনখন দেশত মানে কোনখন কি হৈছে কেনেকুৱা হৈছে সেইবোৰ দিয়ে লগতে বতৰ বিজ্ঞান কেন্দ্ৰ যেনেকে আমি আহ কোনোখন ৰাজ্যত আজি গৰমটো কিমান পৰিছে। বা ক'ত কি কাৰোবাৰ কিবা খবৰ খাতি এক্সিডেণ্ট হৈছে তেলৰ দাম কিমান বৃদ্ধি পাইছে ত যোনবিলাক মানে এ এইটো কি বুলি কয় ৰিচেন্ট নিউজ বিলাক মানে পৰিৱৰ্তন বিলাক সেইবিলাক জানিবৰ কাৰণে আমি বাতৰি চাওঁ।
পৰিবৰ্তনৰ মানে আপডেট মানে আপডেট বুলি ক'ব লাগিব।
অ', ৰিচেণ্ট আপডেট বিলাকচ ৰিচেণ্ট আপডেট বিলাক সেইবোৰ চাব কাৰণে আম বাতৰিত চাওঁ মে বাতৰিত দিব আজিকালি আমোনৰ আমুকৰৰ জীয়েকে তামুকৰ পিতেকলৈ
সে নকবা আৰু সেইটো কাৰণে আজিকালি কি হৈছে নিউজ চেনেলবোৰ কোনো আজিকালি গুৰুত্ব নিদিয়া হৈছে আৰু যিমান পাৰে আপোনাৰ মি'মছ বনিব লৈছে। চাবচোন আপুনি অ', অ'। এতিয়া জোন আপুনিয়ে কলে উম কওক কক হয় মানে এতিয়া আপুনিয়ে ক'লে ন যে কি আজি কেলে টিভি নিউজ চেনেল বোৰ চাবলৈ এৰি দিছো যদি আপোনি যি বিলাক পেইজ থাকে নিউজৰ পেইজ সেইবিলাক ৰেইফাৰ কৰিব লৈছে। মানে চাওক আৰু উম হয় কওকচোন আপুনি কি কৈছিলে।
তেনেকে মোৰ দৰেতো বহুত মানুহে এনেকে চেঞ্জ কৰিছে নিজকে। নিজৰ হেৰিটো এন্ত নিজৰ হেৰি বিলাক হেৰুৱাইছে এতিয়া কৰবা এটা কোনোবা এটা জেগাত কিবা এটা ট্ৰাই সেইবিলাক অ' টো নিউজত দিয়া টো মানে এটা গুৰুত্বপূৰ্ণ বিষয় নিউজত দিবয়ে লাগিব এইবিলাক কিন্তু আজিকালি বৰ্তমান যিটো আজিকালি যোনটো বৰ্তমান নিউজ চেনেলত কাম কৰে সিহ সিহঁতি সেইবিলাকত গুৰুত্ব নি এদিন মানে চেনেলৰ কেনেকে টি আৰ পি বঢ়াব লাগে কোনটো ভাইৰেল নিউজ সেইবিলাকত হেৰিছে কাৰ কোনখন কোনজনী ই প্ৰতি্ছবি ভাইৰেল হৈছে বা কোনটো ল'ৰাই কাৰ কাৰ লগত কাজিয়া কৰিছে কোনটো ল'ৰাৰ বেয়া কথা কৈ কৈ ভাইৰেল হৈছে
আৰু এইবিলাক এই ৰিলেচনশ্বিপৰ ষ্টেটাচ বোৰ অ', কোনে কাক বে ব্ৰেকাপ দিলে মানে কাৰ লগত আছে উম
সেইবোৰেই এ মই মাজতে এনেকা নিউজ বিলাক চাই থাকো মানে কি হয় এতিয়া ধৰি লওক আমি নিউজ চাবলৈ গাৱৰ ঘৰৰ গাঁৱৰ মানুহ ন ঘৰৰ বহুতে পৰিয়ালৰ লগত বহো এতিয়া মাক থাকিব বাপেক থাকিব হয়নে নহয় চবৰ লগতে চাওঁ আৰু ভাল নিউজততো ভাল বস্তুয়ে দিয়ে বেয়া বস্তু ব বুলি টো নাভাবো আমি
সেইটো কাৰণে মানে কি হয় আপোনাৰ আহ তাত মানে চাবলৈ যেতিয়া বহো তাত যদি সি তেনেকে উল্টা চিলা কথাবিলাক কৈ কৈ দিয়ে আৰু আমুকৰ ক তামুকলৈ পলাই গ'ল আমুকৰ জীয়েকৰ চেতম চবি ভাইৰেল হৈছে বৰ্তমান তামুকৰ পিতেকে তামুক বেয়া কে কলে সেইবিলাক শুনি ভাল কি হৈ য মান অৰিজিনেল যোনটো অ', কাহিনী আছে তাতকে স অ, দুগুণ, তিনি গুণ বেছি ৰহন সানি পেলাই মিছা কথা এটা কৈ পেলাই। মানুহ জনক, মানে মানুহটোক মানে হেৰি কৰি দিয়ে। অ, বদনাম কৰি দিয়ে। ত' সেইকাৰণে মই ভাবো আজিকালি চেনেলতকৈ আহ মানে। যা, ধৰিলক আগৰ জোন বিলাক চেনেল আছিল সিহতৰ অ, কাম বিলাক ভাল আছিলে। ছলতে আজিকালি বৰ্তমান ইমান খিনি কাম কৰিব মানে, চেনেল এটা হেয়াৰ কাম যি এটা নিউজ। কাম কি মানে অ, নিউজ লাইভ বুলি এই কোৱা নাই মই মানে ধৰি লওক হেৰি এটো কি বুলি কয় কি বুলি কম এতিয়া হেৰি হিচাপত মানে এ কিন্তু মানে ৰিপৰ্টাৰ, ৰিপৰ্টাৰ বিলাকৰ যিটো ৰিপৰ্টিঙৰ কাম থাকে, তেৰ অৰিজিনেল কামটো গোটেই দেশখন, দেশখনৰ এটা পিলাৰ চাৰি নম্বৰ পিলাৰৰ হিচাপত সি থাকে ন। ত, সেই বস্তু বিলাক যদি কো শৃংখলাবদ্ধ ভাৱে কৰি নাযায়। ত' বহুত খিনি আমাৰ ব হেৰিয়াত এ, চৰকাৰ পদ্ধতিত মানে হেৰি হোৱা দেখা যায়। চৰকাৰত, চৰকাৰ মানে, চৰকাৰৰ লগত চাৰিটা পিলাৰ বচাই ৰাখিছে ন, তাৰে নিউজ বা মিডিয়াৰ বস্তুতটো এটা বহুত ইম্পৰ্টেণ্ট বস্তু ৰোল প্লে কৰে মানে তাত। সেই যেতিয়া সেইটো নকৰিব, তেতিয়া সেই বস্তুটো মানে দেশ এখনৰ চৰকাৰখন, চৰকাৰ বুলি কলে কি হ'ব। মানে গোটেই দেশ মানে মানে অ, তাৰ হেৰিতটো চলি নাথাকিব মানে ভালকে।
অ, সেইটো, সেইটো ঠিকেই কৈছে মানে কাৰণ নিউজ এটাই বহুত এটা মানুহৰ জনসাধাৰণৰ মাইণ্ডত মানে চেঞ্জ কৰি দিব পাৰে মাইণ্ডটো। যদি বেয়া যদি কিবা এটা যদি প্ৰভাৱ পেলাই দিয়ে ন, নিউজে ভুলতে এখন, দেশ নষ্ট হৈ যাব পাৰে। সেইটোকাৰণে, আজিকালি মানে আহ কি হৈছে? এ, মানে নিউজ চেনেলবোৰ মানে যে আজিকালি গম পোৱা আহে গৈছে যে আজিকালি কোনে কিমান মানে অ, সঁচা কথা কয় বা কোনে কিমান বাহানা মাৰিছে বা কোনে কিমান পইচা খাইছে বুলি ক'ব লাগিব। মানে কোনে কাৰ লগত বিকি গৈছে আহ, সেইটোৱে হ'ল আজিকালি আপোনাৰ
উম, চাবলৈ গলে মই ভাবো আপোনাৰ এই চৰকাৰৰ আনণ্ডাৰতে গোটেই হেৰি কৰিছে, চৰকাৰৰ পৰা পইচা খাই আছে, যোনবিলাক পলিটিকেল পাৰ্টি আছে, সিহঁৰ পইচা খাই কিনে সিহঁতৰ বাতৰি এইবিলাক, নেদেখুৱাই, নেদেখুৱাই এইবিলাক কি কৰে সিহতি এইবিলাক এ, টাইম সেইটো দেখুৱাব লাগিব, নিউজ চেনেল খুলিছে যেতিয়া। হেৰি বিচাৰে মানে অদৰকাৰী বস্তুোবোৰ দেখুৱাই থাকে, এনে টাইম পাছ কৰি থাকে আৰু সেইটো বুলি ভ'বো।
মানে বস্তুতটো ডাউন কৰি দিব বিচাৰে মানে। সেইটো দেখুৱাব, উম।
মাজতে এই, এইজনী যে পুলিচ এজনী যে ম, মাৰিছিলে যে কি আছিল? আ, দে, আ, ৰাভা। নামটো মনত আছে নাই আপোনাৰ?
নামটো, অলপ মনত নাই দেই আপোনাৰ?
জুোনমণি ৰাভা, জোনমণি ৰাভা। জোনমনি ৰাভাৰ সেই কেছ এতিয়া এ, সেইবিলাক, সেইবিলাক তেতিয়া ট্ৰেণ্ডত চলাই চিছিলে, কিন্তু এতিয়া ক'ত গ'ল সেইবিলাক তেনেকুৱাই টাইপৰ। বস্তুবোৰ উম, মানে বস্তুবোৰ হেৰি নহয়, আৰু উম, মই সেইটো কাৰণে কি বিচাৰো মানে এতিয়া ধৰি লওক কিছুমান যে আপোনাৰ ইনষ্টাগ্ৰাম হওক ইউটিউবৰ হওক চেনেল যে আছে সিহঁতে যে এনেকে যে বস্তু বিলাক যে ভালকে যে বুজাই দিয়ে। এক্সপ্লেন কৰি দিয়ে কাহিনী কি হৈছে ৰিচেণ্ট এক্টিভিটিছবিলাক। অ, নিউজ পেজোৰ এ, পেজ বুলি নহয় মানে ইউটিউব চেনেলবোৰ এক্সপ্লনেচন কৰে মানে ত' সেই বস্তুটো মই চোৱাটো প্ৰিফাৰ কৰো কিয় মানে অ', তাত, তাত মানে লেজিক নিউজটো ।
হয়, অ', সেইটো হয়, মানে ডেইলি আপডেট থাকে ন। উম, মানে আজি কি হয় মই এইবিলাক চেনেলে সেইটো কাৰণে ভাল আজি বোলে, কোনোবাই বোলে ভাল কোনোবাই বোলে ভালকে পাছ কৰিলে বা কিবা এটা কৰিলে মানে সেইটো লগে- লগে আপডেট দিয়ে, আৰু সেইবোৰ মানে বহুত আৰু মতিভ কৰে তেনেকে, আৰু দৰকাৰী কিবা এটা যদি থাকে সেদ চাইছোঁ মানে কি আমি লখিমপুৰ ন মানে কি হ'ল তোমাৰ আপোনাৰ এই তাৰ মানে ট্ৰেফিক পুলিচতটো মানে যোনটো মানে হেৰিতটো মানে, পেজতটো দেখুৱাইছে, এইটো মানে প্লাষ্টাৰ কৰা নাই। এখন ইমান এখন ডাঙৰ চহৰত যদি সেনেকুৱা যদি প্লাষ্টাৰ নকৰা যদি ট্ৰেফিকো সেইটো থাকিব লগা হয় এইটো কি কেনেকুৱাই ইম্পেক্ট পৰিব বাৰু কওকচোন বাৰু আপুনি, মানে সেইবোৰ দেখুৱাব লাগে নিয়ম
উম, সেইটোৱে।
অকল হেৰিতটো আছে, লাইট চাইট নাই। মানে সুধা অকল আপোনাৰ বক্সটো বনাই থৈ দিছে। এই ট্ৰেফিকৰ যোনটো ট্ৰেফিক পইন্টটো এটা হেৰি থাকে যে আপোনাৰ সেইটো বনাই থৈছে, কিন্তু প্লাষ্টাৰও, নাই লাইটো, নাই এতিয়ালৈ ট্ৰেফিকৰ এইটোত কি কাম?
মানে সেই বস্তুবোৰ আপডেট দিয়ে মানে আৰু মানে সেইবোৰ বস্তু মানে মানুহৰ চকুতো পৰে। আৰু সেইটয়ে এতিয়া সেইবিলাকো আপোনাৰ এইবিলাকো চেনে নাপায়।
সেইটো এতিয়া যদি আজি সেইটোয়ে এইটোয়ে এইটো কৰিব লাগে ন আজি যদি তেনেে কোনোবাই ভূল কৰিছে ঠিকাদাৰে হওক চৰকাৰে হওক ভূলতটো যদি নিউজ চেনেল বোৰে আঙুলিয়াই নিদিয়ে সেই তেনেহলে ভৱিষ্যতে আৰু ভুল কৰি যাব বতিব ভাবিছে মানুহে কোনো গুৰুত্ব নিদিয়ে। তেনেকুৱা ভুল ভৱিষ্যতে আৰু কৰি যাব যদি আজি দে খুৱাই দিয়ে বা আঙুলিয়াই দিয়ে বা পইণ্ পইণ্টত ৰাখি দিয়ে বস্তুবিলাক অ', তেতিয়া নেক্সটাইম তেনেকুৱা নকৰে নহয় তো সমস্যাাতটো কাৰ হ'ব মানুহে হ'ব।
সেইটোয়ে ন এই এখন আজিকালি মানে আপোনাৰ নক'ব আৰু মানে কি হৈছে আজিকালি একো বস্তু মানে নিউজত যদি আজিকালি মানে চব বস্তু বিশ্বাস কৰিব নোৱাৰা সঁচাকে মানে যিটো এটা আগতে এটা নিউজ বুলি কোৱাৰ লগে যিটো এটা আশা হৈ থাকে বা যিটো এটা হেৰি হৈ থাকে সেইটো আজিকালি টোটেলি নাই আজিকালি এনেকুৱা হৈছে এ কি ব বকিচে আৰু এনে কৰ কি কিনো কি নিউজ দিব এনো হেৰিবই দিব সেইটো কাৰণে, উম।
মই সেইটো কাৰণে কি ক মানে মই সি অ', ক মই হিন্দী নিউজ বিলাক চাই ভা অ' হিন্দী নিউজ বিলাক বেছিকে চাও হিন্দী নিউজ। বা ইংলিছ নিউজ বিলাক চাওঁ যোন বিলাক জেনুইন থাকে এতিয়া অ', মই ৱৰ্ল্ড এফেয়াৰ্চৰ ক্ষেত্ৰতে আপোনাৰ এই ভাল ভাল নিউজ চেনেল বিলাক মানে টপ ৱৰ্ল্ডৰ ভাল ভাল এই বিলাক তাত খু ৱৰ্ল্ড লগ এতিয়া অসমৰে নিউজ যদি ৱৰ্ল্ডৰ বিষয়ে চাই কিবা কিবি কৈ দিয়ে মানে অলপ সেই কথা কৈ দিয়ে অমুক তমুক হয় ভাল নালাগে মান আৰু বেছি বেছি ওপৰ চৰাই দেখুৱাই মানে বেছি বস্তুটো মানে অ', যোনটো সঁচা কাহিনী তাতকে দহ গুট মান বঢ়াই কৰি দিয়ে।
মানে এনেকুৱা লাগে যেন সাধুৰ কথাহে কৈছে যেন
উম, কাৰণ নিউজ বুলি ক'লে সদায় কেনেকুৱা হ'ব লাগে, একদম এটা কয় ন' একদম মানুহ এ যেন এটা চক খাই যোৱা, এটা মানে এ দেখিলে গম পাব লাগে যে অহ এইটো নিউজ হয়। কাৰণ এতিয়া সেইটয়ে, এতিয়া ঘটনা এটা ঘটিলে। মানে ঘটনা হিচাপে দেখুৱাব লাগে বস্তুটো, না কি এটা কিবা যেন এই কাহিনী চলি আছে যেন। সেইটো দেখুৱাই লাভ নাই ন' মানুহৰ গাত লাগিব লাগিব কথাবোৰ। উম।
সেইখিনিয়ে আৰু কবলগীয়া। আপোনাৰ লগত বোলো, পাতিব লগীয়া আছিলে বহুতখিনি কথা।
তেন্ত হেৰি ঠিক আছে নহ'লে দিয়ক। মই মানে কি হ'লে এনেকে খোজকাঢ়ি-খোজকাঢ়িন আহি এই দোকানৰ ওচৰে পালোঁ আহি।
অহ, কিবা-কিবি লয়।
লয় মানে এই গৰম উঠিছে বোলো, ঠাণ্ডা এটাকে খাই দিওঁ বুলি ভাবিছোঁ আৰু।
উম, ঠিক আছে খাই লওঁক, তাৰপৰা মই ফোন কৰিম অকমান দেৰিকে আৰু।
ঠিক আছে হ'ব বাৰু দিয়ক। অহ', অহ' হ'ব।
নাম
ঠিক আছে, ঠিক আছে হ'ব।